নমস্কাৰ, হয় নমস্কাৰ নমস্কাৰ, নমস্কাৰ, বহুত- দিনৰ মূৰত আপোনাৰ যোগাযোগটো মই পালোঁ।
হয়, হয়, বহুত দিনৰ পিছত আপোনাৰ যোগাযোগ কৰিবলৈ সময় পালো। কিয়নো বহুত ব্যস্ততাৰ মাজত আছিলোঁ, বাকী ক'ত আছে।
এ বাকি এনেই ঘূৰি ফুৰিছোঁ আপুনি?
মই ৰাস্তাতে এনেই টিঘিল ঘিলাই ঘূৰি ফোৰিছোঁ। এ কাম নাই এনেই ঘৰতে গৰমত কি কৰি থাকিব।
হয়, তাকে এতিয়া কৰিবনো কি যি গৰম পৰিছে। স্বাস্থ্যতো ঠিকে ৰাখিবৰ বাবে অলপ ঘূৰি ফুৰিছো ৰাস্তাত।
অ', হয় 'হয় 'গম পাইছোঁ অ'।
হয়।
দৈনন্দিন অলপ মানে অহা যোৱা খোজ কাঢ়ি ফুৰিব লাগে, কিয়নো অলপ স্বাস্থ্যটো মানে অলপ কথা আছে নহয়। গৰমৰ দিন যিহেতু মানুহ অলপ বেমাৰ আজাৰ বেছিকৈ হয়।
হয়। বাকী আপোনাৰ ভাল।
উম্, ভাল, ভাল, ভাল।
হয়, পৰিয়ালৰ সকলোৰে ভাল নহয়।
অ', চবৰে ভাল, ঘৰত চবৰে ভাল, তোমালোকৰ কেনেকুৱা?
হয়। আমাৰো ভালেই।
হয়, হয়, বাকী খোৱা বোৱা।
খোৱা বোৱা নাই ঘৰত মায়ে বনাই আছে আৰু তোমালোকৰ খেতি বাতি কেনে চলিছে?
আমাৰ খেতি-বাতি ঠিকে চলি আছে। কিনো চলিব পথাৰত, পানী, আঁঠু ওপৰলৈকে পানী হৈছে আৰু হাল বাবলৈও হোৱা নাই।
তাকে, যি অ', পাহাৰত বৰষুণৰ বাবে হৈছে এইটো। কিন্তু আমাৰ ইয়াত যি গৰম। কিয়নো আমাৰ যিখন, আহ্ যিখন নদী, আমাৰ সেইখন আমাৰ পাহাৰৰ পৰা নামি আহিছে সেই সেই হকে সেই পাহাৰত যেতিয়া বৰষুণ দিয়ে, তেতিয়া আমাৰ ইয়াত বহুত পানী হৈ যায়।
হয়, হয়, হয়, আৰু মানে কি হ'ল, আমাৰ ইয়াতো মানে তেনেকে আমাৰ ইয়াত বৰষুন চৰষুণ দিয়া নাই। এতিয়া মানে কি হৈছে, এই পাহাৰত বৰষুণটো দিয়ে আকৌ পানীটো পিছফালৰ মানে পথাৰখনদি আহি যায়।
তাকেহে, আমাৰ ইয়াত বৰষুণ দিয়া হ'লেও ভাল আছিল কেলে আপুনি চাব পাৰে ইয়াত এতিয়া খেতি-বাতি কৰিব বাবে বহুত অসুবিধা হৈছে, যি গৰম সেইবাবে।
হয়, হয়, গৰমৰ মাত্ৰা বহুত বৃদ্ধি হৈছে তো অলপ প্ৰব্লেম মানে দিগদাৰ হৈছে।
হয়, বৰষুণটো দিয়া হ'লেও অলপ মানুহে সকাহ পালে হেঁতেন
বাকী আপোনাৰ কাম বন কেনেকোৱা চলিছে।
কাম বনো কি বিশেষভাৱে এতিয়া খেতিতে লাগি আছো। খেতিটো সোনকালে যিমান পাৰোঁ সোনকালে উঠাব লাগে।
হয়, হয়, কঠীয়া সিঁচিলে নে নাই?
কঠীয়া সিচিলো কঠীয়া সিচাৰ পাছত এতিয়া আমাৰ হাল বাই আছে। নাই এতিয়া আপোনাৰ বহুত জেগাত হাল বালে আৰু কঠিয়া সিচিলে হেকাৰনে ট্ৰেক্টৰো ভৰাবলৈ দিগদাৰ হৈছে।
অ', অ', অ', বাকী কাইলে বিয়ালৈ মাতিছে নে আপোনাৰ খগেনহতৰ।
কোন খগেন বাৰু।
এইটো আমাৰ লখিপুৰৰ খগেন, খগেন।
অ', হয়, হয়, তেওঁ মাতিছে হ'বাৰে মই ইমান ভালদৰে নাজানো মই মাক সুধিব লাগিব।
হয় যদি মাতিছে তেতিয়াহ'লে কাইলৈ ওলাব মই ময় বাহনখন লৈ যাম দুইটাাই একেলগতে হয় হয় আৰু কিবা এটা হয় উপহাৰ দিব লাগিব যিহেতু বিয়াৰ কথা আছে
হয় দিম কিয়নো তেওঁ আমাৰ মিতিয়ে লাগে কবলৈ গলে
হয় হয়।
হয়। অ', মই খ কোন খগেন সোধাৰ এটাও কাৰণ আছে কাৰণ আমাৰ এইকনত দুজন খগেন আছে সেইবাবে সুধিলো
অ', হয় হয় আৰু খগেন নামটো মানে চবতে মানে ধৰক দুজন এজন ব্যক্তি থাকেই খগেন নামৰ
একেই হয় খগেন নামটো মানে সাধাৰণ নাম যিটো বহুতৰে থাকে
হয় হয় হয় হয়।
হয় এতিয়া আপোনাৰ খোৱা বোৱা কিবা ব্যৱস্থা কৰি আছেনে ঘৰত
খোৱা বোৱা ব্যৱস্থা বুলি ইমান নাজানো গৰমতে মানুহৰ মানে কাম কৰিবলৈ অৱস্থা নাইকিয়া হৈছে এনেকে ঘৰত তটো মানে বহিহে আছে
হয় এতিয়া আমি খেতি কৰিবলৈ গলেও আমাৰ পানী দিয়া ভাতেকে খাওঁ আহ কেলে আপোনাৰ পানী দিয়া বাতটো ফালে দেহটো শীতল কৰি পেলাই এ আপোনাৰ পথাৰত দালি ভাত এইবিলাক খাবৰ বাবে মন নাযায় আপোনাৰ পানী দিয়া ভাত আৰু পিটিকাৰ লগত যিটো সোৱাদ আপোনাৰ জিভাত লাগে সেইটো বহুত ধুনীয়া লাগে
হয় হয় পানী দিয়া ভাতটো মানে পইতা ভাত যিটো সেইটো মানে গৰমত পূৰা গ মত মানে শীতল কৰি দিয়ে।
হয়। আৰু খেতি কৰাৰ সময়ত সেইটো এটা বৰ ভাল উপযোগী খাদ্য সেইটো খালে আপোনাৰ গাত বহুতো শক্তিও আহে সেইবাবে
হয় হয় হয় এইেইটো বহুত স্বাস্থ্যৰ কাৰণেও ভাল হয় যিহেতু মানুহতো ঠাণ্ডা কৰি ৰাাকে গৰমত। গৰমতটো বেছি অনুভৱ হ'বলৈ নিদিয়ে
হয় আপোনাৰ আগৰ কূটনীতিৰ স্বভাৱবোৰ গ'ল নাই বাৰু
উম কুটনীতি স্বভাৱ মানে নে কি ছোৱালী জোকা মেলা স্বভাৱ বিলাকতো থাকিবই মানুহ হৰ জীৱনত আৰু আপুনি জানেইে মই অলপ মানহো অলপ খতটা সুৰ আছিলো।
হয় আপুনি সৰুতে মোৰ ভালদৰে মনত আছে আপুনি ন চিকুটি চিকুটি থাকে আৰু আমি যেতিয়া যিটো খেল খেলোঁ ক্ৰিকেট সেইটোতো আপুনি ষ্টাম্পকেইডাল ইফালৰ পৰা সিফালে পুনাই থাকে আপোনাৰ গাত মানে ধৈৰ্য্য শক্তিটো নাথাকে আপুনি বহুত মানুহৰ ধৈৰ্য আছিলে এতিয়া আপোনাৰ সেই গুণবোৰ ভাল হ'ল নাই বাৰু।
নাই নাই নাই নাই অলপ অলপ মানে চিধা মানে চিধা হ'বলৈ চেষ্টা কৰিছো যিহেতু জীৱনৰ পথত বহুতো বাধা বিহিনি আহিছে সেইটোকাৰণে হয়টো মানুহটো অলপ সলনি হবলৈ চেষ্টা
হয় যিমান পাৰে আপুনি সলনি হ'বলৈ চেষ্টা কৰিব লাগে কিয়নো, এইটো গতিত যদি আপুনি থাকে তেন্তে আপোনাৰ বৰ ভাল কথা নহ'ব সেইবাবে।
হয়, হয়। আপুনি জানেই হ'বলৈা আগতে মই মানে এনেকে ঘৰত নাথাকোঁ। ইমান ঘৰৰ পৰা গধূলি হোৱাৰ লগে ওলাই যাওঁ, ওলাই গৈ উদ্ভণ্ডালি কৰি ঘূৰি ফুৰোঁ খুৰা পান কৰি ঘৰলৈ আহো, তেনেকুৱা ধৰণৰ কিছুমান কিছুমান স্বভাৱ আছিলে মোৰ আৰু এতিয়া মানে এনেকুৱা, এনেকুৱা কথা কথা আছে এতিয়া মই তেনেকে ঘৰ পৰা ওলাই মেলি নাযাওঁ। দিনৰ দিনটো ঘৰত থাকো, ৰাতি হ'লেও ঘৰতে থাকো। আৰু ঘৰতে মানে তেনে একে চব মাদক দ্ৰব্য এনেকে সুৰা এনেকুৱা ধৰণৰ বস্তুবিলাক মই ত্যাগ কৰিছোঁ।
হয় আৰু এইটো আপুনি বৰ ভাল কাম এটা কৰিছে কিয়নো আপুনি আগতে যেতিয়া সেই দ্ৰব্যবোৰৰ সেৱন কৰিছিল, তেতিয়া আপুনি বহুত পকলাৰ আগতে চিঞ বখৰো কৰে আৰু মই জনামতে আপুনি ঘৰত বহুতো হুলস্থুল সৃষ্টি কৰে, সেইবাবে আপুনি এইটো যিটো পদক্ষেপ আপুনি হাতত তুলি ল'লে সেইটো বহুত ধন্যবাদ জ্ঞাপন কৰিব পৰা এটা পদক্ষেপ।
বাপেৰৰ আচনিখনন পৰা
হয় আপুনি বৰ বেয়া শব্দ কিছুমান কৈছে। যিটো আমাৰ এই ফোনটোত ওলাই পৰিছে সেইবাবে আপুনি ব্যৱহাৰ কৰাটো কম কৰক।
হয়-হয়-হয়-হয় মানে কি হ'ল কথাটো এনেকে এইবিলাক মানে আপোনাৰ তেনেকে মানে মাদক দ্ৰব্য সেৱন কৰিলে মোৰ আগতে অলপ অভদ্রামি কৰাৰ স্বভাৱ আছিলে আৰু হয়তো এনেকুৱা শব্দবিলাক যোনবিলাক অপশব্দ এনেকুৱা ধৰক। মোৰ অশ্লীল শব্দ। শব্দবিলাক এনেকুৱা শব্দবিলাক মই প্ৰয়োগ কৰিব নিবিচাৰোঁ, হ'লেও মানে মুখৰ পৰা ওলাই যায় যিহেতু। টো মোৰ অলপ খংটো সোনকালে উঠে।
হয় এইটো কিয়নো আপোনাৰ সৰুৰ পৰাই অভ্যাস আছিল। পতকে নাযায় সেইটো লাহে ধীৰে আপোনাৰ যাবগৈ আপুনি চেষ্টা যিমান পাৰে।
হয়, হয়, হয়, হয়। বাকী আপোনাৰ মানে অলপ খকোৱা নিচিনা স্বভাৱ বিলাক গৈছে নে?
হয় আপুনি এইটো বৰ ভুল বুজিছে কিন্তু মোক খকোৱা কোনো স্বভাৱ নাছিল। মই আগৰ পৰাই কম খাওঁ সেইবাবে মই ক্ষীণও। আপুনিহে মই জনামতে কুকাৰে-কুকাৰে ভাত খায়।
নাই, নাই। মই কুকাৰে-কুকাৰে ভাত খোৱাৰ স্বভাৱ নাই বাৰু মোৰ।
আছে, আপুনি ফাকি দিছে।
ধেত নাই তুমি মিছা কথা কৈছা।
এ নাই কোৱা আপুনি ফাঁকি দিছে।
নাই দিয়া অহ ফাকি, মই ফাকি নিদিওঁ।
এইটো আহ ভগৱানে জানে আৰু আপুনি কি কৈছে।
তাকে হয় দিয়ক বাকী, আপুনি এইবিলাক কিবা বিয়া বাৰুৰ কথা ভাবিছেনে নাই?
হয় মোৰ ইমান এটা ভালদৰে বয়স হোৱা নাই বিয়াৰ বাবে। আপোনাৰ হে যিটো বয়স হৈছে। সেইটো বৰ বিয়াৰ বাবে উপযোগী কিয়নো আপুনি ফুট ক ফুট কুমলীয়া বয়সতে এজনী ছোৱালীয়ে পলাই আনি ঘৰত সোমোৱাইছিলহে।
হয়, হয়। আৰু আপোনাৰ এনেকে প্ৰেমিকা বুলি কোনোবা আছেনে?
মোৰ প্ৰেমিকা কোনো নাই কিয়নো, মোৰ এজনী ছোৱালীয়ে মোক গুৰুত্ব নিদিয়ে। আৰু মইয়ো ইমান এটা গুৰুত্ব নিদিওঁ, নাচাওঁৱেই বাৰু। কিয়নো মই জানোয়ে মোলে এজনী ছোৱালীয়ে গুৰুত্ব নিদিয়ে সেইবাবে।
কি কাৰণে গুৰুত্ব নিদিয়ে কাৰণটো কবা নেকি?
অহ কাৰণতো মই এজন সুন্দৰ মৰম লগা এজন ব্যক্তি সেইবাবে মোক আমাৰ ইয়াত সকলোৱে কিউট বুলি কয়, কিউত মানে আপোনাৰ আহ, মৰম লগা সেইবাবে। হয়, মই মানে সেই-সেই শব্দটো সেই শব্দটোৰ সৈতে মই মানে প্ৰচলিত অ' হয়, হয়, হয়।
গম পাইছোঁ আপোনাৰ লগত সেই শব্দটো মানে নামটো মিলি যায় কিয়নো আপুনি যিহেতু কৈছে কিন্তু আপুনি সেইটো নিজেই ভাবে হ'বলা তেনেকে কিন্তু বেলেগে আপোনাক তেনেকে ভবা হ'লে কিজানি গুট দিলেহেঁতেন।
হয়, আপুনি মোৰ কথা এটা শুনক এই আপুনি এতিয়া ধৰি লওক কাৰোবাৰ এজনক সেই শব্দটো ক'ব বিচাৰিছে যিটো হ'ল কিউত আপুনি তেওঁক কিউত বুলি নকৈ তুষাৰ পাতিম বুলি কৈ দিলেও তেওঁ গম পাই যাব আপুনি তেওঁক কি ক'ব বিচাৰিছে? মোৰ তেনেকুৱা মানে প্ৰচলিত মানে ব্যক্তি মই।
হয়, হয় ইমানেই যদি আপুনি তেনে প্ৰচলিত তেতিয়াহ'লে আপোনাক কোনো এনেকে ছোৱালীয়ে বা মহিলাক আপোনাক গুৰুত্ব নিদিয়ে কিয়?
আ, তাৰো এটা কাৰণ আছে তেওঁলোকে ভাবে মোৰ আগৰ পৰাই এজনী মহিলা মিত্ৰ আছে বুলি সেই বুলি ভাবি তেওঁলোকে মোক গুৰুত্ব নিদিয়ে তেওঁলোকে মন খোৱাই যে গুৰুত্ব নিদিওঁ কিন্তু তেওঁলোকৰ মনত কি চলি থাকে তেওঁলোকেহে জানে। মই জানো নিশ্চয় তেওঁলোকৰ মোৰ প্ৰতি মৰম চেনেহ বাঢ়ি যায়।
হয়, আপোনাৰ কি মহিলা মিত্ৰ আছে?
মিত্ৰ মানে তেওঁলোকে ভাবে কিন্তু মোৰ নাই। কাৰণ মই ইমান সুন্দৰ দেখিবলৈ সেইবাবে তেওঁলোকে ভাবিব পাৰে সেইটো কৈছোঁ।
হয়, হয় আৰু তেনেকে ভাবোতে ভাবোতে কিজানি আপোনাৰ মানে জীৱন-জীৱন যাত্ৰাত মানে কোনো ছোৱালীৰ অ- পৰি দিয়ে, তাৰ মানে কি উপস্থিতি দেখিবলৈ পোৱা নাই।
হয়, সেইটোৰ মোৰ অকণমান খাপ আছে, ময়ো তেনেকৈ এদিন নিজেই চেষ্টা কৰিব লাগিব।
হয় আৰু আপোনাৰ কেনেকে আহ, মানে সামাজিক মাধ্যমতো আপোনাৰ এনেকে কিছুমান উ, মানে আপুনি সিসকলক আধুনিক মাধ্যমৰ এনেকুৱা খেল খেলে আৰু সেইবিলাকৰ আপোনাৰ মানে আমি কিছুমান প্ৰতিচ্ছবি আমি দেখিবলৈ পোৱা যায়, আমি
আপুনি যিটো খেলৰ কথা কৈছে, মই ধৰিব পাৰিছোঁ সেইটো হ'ল জ্বলন্ত অগ্নিৰ কথা কোৱা নাই জানো, বিশেষভাৱে আপুনি?
আপুনি বিনামূলীয়া মই ক'বলৈ গৈছোঁ, বিনামূলীয়া জুইৰ কথা যি
হয়, হয় মই সেইটোৱে কৰিবলৈ গৈছোঁ, সেইটো আমি জ্বলন্ত জুই বুলিও জনা যায়।
হয়, হয়। হয়, আকৌ আপোনাৰ উ, মানে শুনিছিলোঁ এনেকে কোনো খানাতকে আপোনাৰ হেনো ঘৰত বিয়াৰ কথা চলি আছে।
হয়, মোৰ যিজন ডাঙৰ ভা কি, তেওঁৰ বিয়া কথা চলি আছিল কিন্তু এতিয়া সদ্যহতে নাই। কিয়নো তেওঁ জেলত ৰঙা ভাতৰ জুতি লৈ আহিল সেইবাবে।
হয়, হয় তেখেতৰ হয়তো বহুত দুখ মানে বেয়া দিন পাৰ হৈ গৈছে।
হয় সেইটো বেয়া দিন বুলি নকওঁ। তেওঁৰ মূৰ্খামি বুলি ক'ম, কিয়নো মোৰ ভাতৃ হলেও মই ক'বলৈ বাধ্য তেওঁ এজন অলগদ্ধ মূৰ মূৰ্খ ব্যক্তি তেওঁক আমি অতি বুজোৱাৰ স্বত্বেও তেওঁক সেই মূৰ্খামি কামটো কৰিলেই। কিয়নো মুৰ্খৰ আগত আপুনি, গৰুৰ আগত টোকাৰি বজাই লাভ নাই সেইবাবে। এ তেনেধৰণৰ মানুহক আমি অৱজ্ঞা কৰিয়ে ৰাখো আমি গুৰুত্বই নিদিওঁ তেওঁ যি গাই গাই থাকক।
হয়, হয় আপোনাৰ চিন্ত ধাৰা সঁচাকে শলাগ লব লগীয়া আপুনি বহুত ভাল কথা কিছুমান কয়। কিন্তু আপুনিও কোনো কম নহয় তাৰ তুলনাত। আপুনি বহুত মানে অলপ তলগুজীয়া স্বভাৱৰ ব্যক্তি মই জনাত।
সেইটো হয়তো আপুনি সম্পূৰ্ণ ভুল শুনিছে। আ আপুনি শুনিব লাগিছিল আমাৰ এ ভাতৃৰ কথা তেওঁহে তলজ তেওঁ তলে তলে বহুতো খুটুক খটা কাম কৰিয়ে থাকে মই যেতিয়া সৰু আছিলো তেওঁ মোক আৰু তলককে লগাব। আৰু মায়ে যেতিয়া মই কণা দেখিব তেতিয়া মায়ে ভাবিব ই কেলেকে কান্দিছে। কিন্তু মইহে জানো আপুনি মোক ক'ব নোৱাৰো কাৰণে আপুনি কি কি কাম কৰি থৈ য আপুনি অ' আপোনাৰ মানে মোৰ যি ভাতৃ আছিলে তেওঁ বহুত কতাসুৰ আছিল। একদম তল গুজীয়া শে কিন্তু এটা কথা কথা ক'ব লাগিব তেওঁ কিপন নহয় কিন্তু মই যিজন ব্যক্তি মই অলপ কৃপন হ'ব পাৰোঁ কিন্তু বেছি ধ বেছি ক কিপন নহয় অলপ কিপন আপুনি কি মোৰ যি ভাতৃ তেওঁ অলপো কৃপন নহয় তেওঁ টকাত পালেই খৰচ কৰি দিয়ে সেইটো অলপ বেয়াও বাৰু। হ'লেও মোৰ কাৰণে ভাল হয়।
প্ৰণালীৰ কথা ক গ সমাজে জানে বাৰু আপুনি কিমান কিপন এবাৰ আপোনাৰ আপোনাৰ এবাৰ এনে তে কিতাপৰ মাজত আপোনাৰ পইচা থোৱা টোপোলাটো আছিল আৰু সেই টোপোলাটো বেলেগ সৰু ঘৰত গুচি গৈছিল কিতাপ দিওঁ যেন তাৰ পিছতহে সেইটোত পইচা ওলাইছিল সেইবোৰ খবৰ মই গম পাইছিলোঁ।
হয় মই আগতে অকমান কপ নাছিলো কিন্তু আজিকালি ইমানুো কিপন নহয়।